শুনিছানে। শুনিছানে তুমি।
কোৱা।
শুনি আছানে? অ মই শুনিছো ৰবা তুমি শুনিছানে নাই পিছে।
শুনি আছোঁ।
অ
শুনিছো, শুনিছো কোৱা। মই এনে আছো ৰাবা ইমান গৰম ই। ইমান গৰম, এনে গা-চা বেয়া লাগি গৈছে জানানে? বৰষুণ, চৰষুণ নাই।
উম, গৰমতে হয়। গৰমতে, মইও এনে আছো ৰ'বা।
তাকেতো।
তাকে। ভাবিলো, আমাৰ দৈনন্দিন জীৱনৰ ওপৰতে আমি দুজনে অলপমান কথা পাতোঁ নেকি? তাকে ভাবো, বোলো দৈনন্দিন জীৱনৰ ওপৰতে কথা পাতোঁ নেকি আজি?
অ', তাকেই, তাকেই। তুমি আজি খুব এটা ভাল বিষয় বাচি লৈছা। আমি এইটো বিষয়ৰ ওপৰত নিশ্চয়। কথা পাতিব লাগে, কোৱাচোন?
দৈনন্দিন জীৱন হৈছে আমাৰ প্ৰতিদিনৰ কাৰ্যকলাপ, আৰু অভ্যাস আৰু আমাৰ দায়িত্ব। সমহৰ সমষ্টি এজন মানুহৰ জীৱন ধৰা সুশৃংখল আৰু সফল হ'ব। দৈনন্দিন জীৱনৰ নিয়ম শৃংখলা অতি প্ৰয়োজন যদি আমি ধৰা নিজৰ দৈনন্দিন জীৱনতে কোনো ধৰণ টাাল সময়সূচী এটা বাচি কিনে নচলো তেনেহ'লে আমাৰ জীৱনত কোনো সুশৃংখলা নাথাকিব জ খেলি মেলি মত আ জাই থ থকা যেন হব যাৰ ফলত আমাৰ জৱনতটোনে আমি জীয়াই কোন ধৰণৰ মনোৰঞ্জন নাপাবা আমাৰ জীয়াই ভাল নালাগিবম এনি টাইম আমি চিন্তাতে থাকিব লাগিব। তোমাৰ কি মতামত,
হ হয় তুমি একেবাৰেই ঠিক কৈছা আচলতে যদি আমি দৈনন্দিন জীৱনতটো ঠিক কৰিব লাগে তেতিয়া, আমি কাৰিচাপ আ চলিব ল কামটো এনেকে সফল হব পাৰিম মানে এটা সুশৃংখল পৰিস্থিতি সৃষ্টি কৰিব লাগিব নিয়মানু বৰ্তিতা মানি চলিব লাগিব আৰু নিয়মীয়া জীৱন যাপন কৰিলে তাৰমানে কি হৈছে। শক আৰু মানসিক দুয়টা স্বাস্থ্যই ভালে থাকে তুমি যদি আহ সদায় তুমি য নি নি জীৱনতটো সদায় কিবা এটা কৰ যদি অভ্য়াস বাচি লোৱা তেতিয়া হ'লে তোমাৰ শাৰীৰিক শ শৰি তুমি সুস্থ হবা মানসিকভাৱেও তুমি সুস্থ হবা কাৰণ সাধাৰণতে এজন ব্যক্তিৰ তাৰ মানে দিনটোনো কেনেকে আৰম্ভ হয় তোমাৰ বেছি ভাগ মানুহে কি কৰে ৰাতিপুৱা উঠি কিনে নিজৰ দৈনন্দিন কাম খিনি কৰে কিছুমানে ব্যায়াম কৰে কিছুমানে প্ৰাৰ্থনা কৰে কিছুমানে নিজৰ ঘৰৰ কাম খিনি কৰি কিনে আকৌ নিজৰ আকৌ অফিচলৈ অফিচ কাছাৰীলৈ ওলাই যায় গতিকে কিছুমান মান মানুহৰ দৈনন্দিন জীৱনতটো মানে এনেকে চলে আৰু মই মই যি তোমাক মানে কথাখিনি, কলো যে ব্যায়াম কৰে কিছুমানে ৰাতিপুৱা ব্যায়াম কৰাৰ কি উপায় কি কি উপকাৰ আছে তুমি
ব্যায়াম কৰিলে। আমাৰ আমাৰ দৈনন্দিন জীৱনত আমি যদি সদায় পুৱা উঠি কিনে ব্যয়াম কৰো তেনেহ'লে আমাৰ শৰ সুস্থ সবল হৈ থাকে আৰু মনতটো ভাল লাগি থাকে আৰু গোটেই দিনতটো মানে ক কৰাৰ শক্তি লাভ হয় আমি যদি পুৱা ধৰা ৰাতিপুৱা এ ৰাতিপ ৰাতিপুৱতে উঠি কিনে ধৰা, এই নিৰ্মল বতাহ খিনি লও বা যিখিনি শুদ্ধ বতাহ আছে সেই খিনি লোৱাৰ লগতে যদি আমি নিয়মিত হৈাৱ ব্যয়ায়াম কৰি যাওঁ তেনেহ'লে আমাৰ মনতটো ভাল লাগিব বা সেই ম ভাল লাগাৰ-ভাল লগতে আমি যদি ব্যায়াম কৰি যাওঁ, তেনেহ'লে আমাৰ শৰীৰটো সুস্থ-সুস্থ সবল হৈ লগতে আমাৰ তেজৰ চলাচল আ, তেজৰ চলাচল ভাল হ'ব যাৰফলত আমাৰ শৰীৰটো মানে বে বেমাৰ আজাৰৰ পৰা আঁতৰি থাকিব, বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব আৰু বিভিন্ন ধৰণৰ আমাৰ ধৰা অ', শাৰীৰিক চাপ বা মানসিক চাপ বিভিন্ন ধৰণৰ এইবিলাকৰ পৰা আমি যদি ব্যায়াম কৰোঁ তেনেহ'লে আমি হাত সাৰি থাকিব পাৰিম, তুমি নিজে চাবাচোন, ৰাতিপুৱা আমি সোনকালে উঠি, উঠি যদি আমি ধৰা সেই নিৰ্মল বায়ুখিনি লওঁ বা সূৰ্য, সূৰ্য উদয় হোৱাটো যদি আমি দেখা পাওঁ, সেই সময়খিনিত চৰাই চিৰিকটিৰ যিখিনি মাত, তাৰপিছত আমি যদি সেই সময় সেই গোটেই পৰিৱেশটোৰ লগত যদি আমি ব্যায়াম কৰোঁ তেনেহ'লে আমি গোটেই দিনটোৰ কাৰণে আমাৰ দিনটো মানে, দিনটো আমাৰ মনটো ফুল্ল হৈ থাকে, আৰু কিছ-আমি ধৰা আমি ভাবোহে যে, দেৰিকে উঠিলে গা, চা ভাল লাগি থাকিব, কিন্তু তেনেকুৱা কথা ন আমি যদি ধৰা দেৰিকে উঠো তেনেহ'লে আমাৰ গোটেই দিনটো টোপনি, টোপনি লাগি থাকিব বা নিজৰ কাম কোনো কামেই কৰিব ইচ্ছা নাযাব, এলেহুৱা, এলেহুৱা ভাব আহি থাকিব, যাৰ ফলত আমাৰ দিনটো কোনো কামতে মন নবহিব বা মন ভালে নাথাকিব দিয়াচোন, এনে তুমি ছাত্ৰ, ছাত্ৰীৰ দৈনন্দিন জীৱনত কি, কি কাম গুৰুত্বপূৰ্ণ বুলি ভাবা?
অ', মোৰ মতেটো তোমাৰ ছাত্ৰ, ছাত্ৰীৰ এজন এ-এ ছাত্ৰ ছাত্ৰী নিয়মীয়াকৈ পঢ়া শুনা কৰা, নিয়মীয়া বি বিদ্যালয় যোৱা, আৰু গৃহকাৰ্য সম্পূৰ্ণ কৰা, আৰু সময়মতে বিশ্ৰামলতা অ', অতিকৈ উচিত আৰু কাৰণ যেতিয়া ছাত্ৰ, ছাত্ৰী সকলে আ, শিক্ষক শিক্ষয় তেওঁলোকক যিখিনি গৃহকাৰ্য দিব ঘৰৰ কাম দিব। সেইখিনিয়ে কাম তেওঁলোকে যদি মানে বিদ্যালয় পৰা আহি কিনে সময়মতে খোৱা, লোৱা কৰি কিনে অলপমান অ', জিৰণিলৈ কিনে যদি সেই ঘৰৰ কামখিনি কৰে, তেওঁলোকৰ পঢ়া শুনাও ভাল হ তেওঁলোকে এনেকুৱা হ'ব যে আজি অ বিদ্যালয়ত যিখিনি কৰিলো মই ৰাতি আহি কিনে মই স কিনে আকৌ পঢ়লো পুনৰাবৃত্তি কৰিলো গতিকে যেতিয়া পুনৰাবৃত্তি কৰিব তেওঁলোকৰ সেই সময়তো সেই বস্তুতটো পুনৰাবৃত্তি কৰাটো বাান নিজৰ দৈনন্দিন জীৱন এটা কাম হৈ যাব তেওঁলোকে সদায় বিদ্যালয়লৈ যায় বিদ্যালয়লে আহে গতিকে ছাত্ৰ ছাত্ৰীসকল লে কি হয় যে নিজৰ নিয়ম মতে নিজৰ মানে জীৱন প্ৰণালী এটা মানে মোৰ মতেতো তেওঁলোকে নিজৰ এ ৰুটিন বনাই ল'ব লাগে, কাৰ্যসূচী বনাই লব লাগে যে আমি এইটো কোনটো টাইমত বিদ্যালয়লৈ যাম বিদ্য়ালয়ৰ পৰা আহি কিইটা আমি কোনটো টাইমত কোনটো সময়ত আমি পঢ়া শুনা কৰিম আমি কিতাপ কোনটো সময়ত আমি খাম শুম এই গোটেই খিনি কথা তাৰ মানে মোৰ মতে দৈনন্দিন জীৱনত এজন ছাত্ৰ ছাত্ৰীয়ে মানে সেইটো মানে অ', সেই মানে সেইটো বস্তু সে কৰিব লাগে হয়, গ্ৰহণ যোগ্য কাম মানে কৰি তুলিব লাগে আৰু মোৰ মতে অৱলম্বিত কৰিব লাগে। আৰু মোৰ মতে যে সময়ৰ মূল্য অকল ছাত্ৰ ছাত্ৰ কাৰন নহয় বা তোমাৰ দৈনন্দিন জীৱনত সময়ৰ মূলয়তটো অতিকৈ মানে জৰুৰী, মই আগতেও তাৰমানে কৈছো যে সময় হৈছে মানুহৰ আটাই জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ আৰু যদি সময়ৰ সঠিক ব্যৱহাৰ মানুহে গম পায় সকলো মানুহে গম পায় তেতিয়াহ'লে ই দৈনন্দিন জীৱনত আমাক কিমান ভাবে কি কি সহায় কৰিব তুমি নিজে ভাবাচোন এবাৰ নহয় জানো।
উ তুমি কৈছা সমাজ আমি সঠিক ব্যৱহাৰ কৰি মানুহ ইহে আমাৰ মানে ধৰা আ জীৱন নিয়াৰিকৈ চলি যাব আৰু অকল আ খাদ্যভাস শষ ক্ষেত্ৰত মানে আমি সময়ৰ সময়ৰ কথা মানে দৈনন্দিন সময়ৰ আৰু যিখিনি থাকে সেইখিন দৈনিন জীৱনৰ খাদ্যৰ ক্ষেত্ৰতো মন ৰাখিবাগে কাৰণ ধৰা আমি সুষম আহাৰ গ্ৰহণ কৰিব লাগিব শাক শাক পাচলি হওঁক ফল মূল গাখীৰ হওঁক কণী আৰু বিভিন্ন ধৰণৰ প্ৰটিন থকা বা পুষ্টিকৰ খাদ্য ব্যৱহাৰ কৰিব মানে আমি দৈনন্দী মূল খাব লাগিব যাৰ ফলত ধৰা তেতিয়া আমাৰ শৰীৰটোও ভালে থাকিব শৰীৰতটো সুস্থ হবলৈ থাকিব শৰীৰটোত আমি ভিটামিন পাম তাৰ শাক পাচলি হওঁক ফল মূল বিভিন্ন ধৰণৰ দাইল হওঁক কণী হওঁক, মাছ হওঁক, মাংস বিভিন্ন ধৰণৰ প্ৰটিন থকা খাদ খাব লাগিব যিবিলাক আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী আৰু ধৰা আমি অত্যাধিক জাংক ফুড খোৱাটোও ভাল নহয় মানে খাব ধৰা আজিকালি মানুহ সোৱাদতে খাই বা লোভতে খাই দিয়াচোন কিন্তু এইটো আমাৰ স্বাস্থ্যৰ কাৰণে অতি মানে এ একদম মানে উপকাৰী আৰু কাৰণ ধৰা কোনে আমিও গম নাপাওঁ যে সেইটো কিমান দিনৰত তেওঁলোকে বাহিৰতেল ৰাখি থৈ দিয়ে আৰু আমিও আমিও উম আৰু তেওঁলোকে ধৰা তেল পইচা দি কিনে পইচা দি কিনে তাৰ কাৰণে তেওঁলোকে ধৰা ব্যৱহাৰ কৰা তেলখিনি পেলাই দিব নিদিয়ে ন সেইয়ে খিনি তেতিয়ালে শেষ হৈ নাযায় তাতে তেওঁলোকে তেল থাকিব বাহি তেল হৈ থাকে ন সেইবিলাকত সেইবিলাক ক মানে সেইবিলাকত তেলত ভজা পুৰা বস্তুবিলাক আি যিে খাই থাকিম সিমানে আমাৰ হয় এদিন বেমাৰ নহ'ব পাৰে, কিন্তু ভৱিষ্যতে আমাক সেইবিলাক ভয়ংকৰ বেমাৰ আ দেখা দিব কেতিয়াবা হয়তো এনেকুৱা বেমাৰ হৈ যাব মানে সেইবিলাকৰ তাৰ আমি নি নিৰ্মূলে কৰিব নোৱাৰিম এনেধৰণৰ জাংফুড খোৱা মানুহৰ যথেষ্ট বিভিন্ন ধৰণৰ তুমি নাভাবা নাভাবিবলগীয়া মানে বেমাৰ হৈ থাকে। লগে লগেতো বেমাৰ নহয় আৰু আমি মানে ৰোগ হোৱাৰ বিভিন্ন ৰোগ হোৱাৰ বিভিন্ন সম্ভাৱনা থাকে অত্যাধিক জাংকফুড আমি খোৱাৰ ভিতৰত আজিকিনি হয় জাং ফুড মানুহৰ ইচ্ছা যায় কিন্তু ধৰা মাহত এদিনে হ'ব লাগে বা মাহত এদিন বা দুদিন তাৰে ওপৰত যদি আমি দেই আমি যদি দৈনন্দিন জীৱনত সদায় জাংক ফুড খাইয়ে থাকো তেনেহ'লে আমাৰ আৰু মানে ক'বলগীয়া মানে বা ভাবিবলগীয়া নোহোৱা নহ'ব লগা বেমাৰ হৈ যাব তোমাৰ কি মতামত বাৰু।
হয় তুমি একেবাৰে ঠিক কৈছা আচলতে এই যে বাহিৰৰ জাং ফুডবোৰ যে আমি খাওঁ বা আমি সকলোৱে খাওঁ বা সকলো সকলো আজালি শিশুসকলেও খায় জাংক ফুড, এইটো আটাইতকৈ বেয়া বস্তু কাৰণ জাং ফুত খোৱাৰ ফলত মান আজিকালি বিভিন্ন মানুহৰ পি চি অ' এছ পিচিও দি তাৰ পিছত, তোমাৰ ফেটি লিভাৰ এনেকুৱা বহুত মানে ভয়ংকৰ বিভিন্ন ৰোগ হৈছে। যাৰ ফলত আমি জাংক ফুড খোৱাতো আমি প্ৰথমতে বন্ধ কৰিব লাগে। আৰু বৰ্তমান সময়ত কি জানে এই মোবাইল আৰু ইন্টাৰনেটৰ ভুমিকা তাৰানে জীৱনত তাৰামানে বেলেগ। বেলেগ এটাতে চলতে গৈছে। কাৰণ মোবাইল আৰু ইন্টাৰনেটৰহ যোগা যোগ। শিক্ষা ব্যৱসায় বা মনোৰঞ্জনৰ কাম বহুত সহজ হৈ গৈছে। আগতে আমি কি কৰিছিলো যে আমি। আমাৰ লগ বন্ধুক লগ নাপাওঁ আমি খেলিবলৈ যাওঁ খেলা ধলা কৰো আমি লগ পাওঁ তেতিয়া ভাল লাগে। বা ধৰা মবাইল নিতান্ত কিছুমান বস্তু কাহিনী যিবোৰ আমি আজিকালি ৰিল। ৰিল চাই থাকো, ভিডিঅ' চাই থাকো, মনোৰঞ্জন কৰি থাকো নিজকে সেইবোৰ কিল যে আগৰ সেই বোৰ দিনত আমাক আইতাহঁতে কাহিনী শুনাইছিল। আগ আমি বেলেগৰ ডাঙৰ সকলৰ পৰা যনৰ পৰা গম পাইছিলো আজিকাল। সেইবোৰ নায়য়েই কিন্তু যি যুগ আহিছে বৰ্তমান মোবাইল আৰু ইণ্টাৰনেটৰ সেইখিনি যুগ সেই বস্তু খিনি আমি ভাল কামত সটাব লাগে আৰু দৈনন্দিন জীৱন এনেকুৱা এটা কাম কৰিব লাগে যে। অ মানে বস্তু খিনি তোমাৰ কি কয় নিজৰ এইখিনি বস্তুৱে আমাৰ জীৱন সহায় কৰি আছে যাৰ। আমি সফল হৈ আছো। কিন্তু ইয়াৰ কিছুমান তোমাৰ ধৰা অ অসুবিধাও আছে। তুমি গম পোৱা নে অসুবিধাবোৰ কি কি।
হয় দৈনন্দিন জীৱনত মোবাইলৰ যথেষ্টখিনি অসুবিধা আছে। কাৰণ ধৰা তোমাৰ মই অলপ আগতে যেনেকৈ ক'লো ছাত্ৰ ছাত্ৰী সকলে দিনটোৰ পৰা। মোবাইল টোতে লাগি থাকে যাৰ ফলত তেওঁলোকৰ মানে ধৰা উম যাৰ ফলত তেওঁলোকৰ পঢ়াত পঢ়া প্ৰতি মনোযোগ কি যায়। বা এনে মবাইলটো লাগি থকাৰ প্ৰতি তেওঁলৰ স্মৃতি শক্তিও কমি যায়। আৰু অকল শিশু বুলিয়ে। ছাত্ৰ ছাতীয়ে বুলি নহয় আমাৰো ধৰা মানুহৰ ধৰা আম য মোবাইলটো এনিাই মোবলৰ ভিদিঅ'চাই থাকো বা বিভিন্ন ধৰণ কিবা য কৰিব লগীয়া কাম খিনি সময়ত কৰিবলগীয়া পাহৰি যায় পাহৰি যায় যাৰ ফলত আমি বিভিন্ন ধৰণৰ ডাঙৰ সুযোগ কেতিয়াবা হেৰুৱা কেতিয়াবা হেৱাব লগা লগীয়া হয় কৰে আৰু ছাত্ৰ ছাত্ৰীয়ে নহওক শিশুৰ পৰা যিমান খিনি বয়স বয়সাল মানুহ আছে। তেওঁলোকে যদি মোবাইলতটোত এটাইম ব্যস্ত হৈ থাকে। তেনেহ'লে তেওঁলোকৰ বিভিন্ন ধৰণৰ শাৰীৰিক চাপ বাঢ়িব পাৰে মানসিক। চাপ বৃদ্ধি হয় আৰু চকুৰ চকুৰ তলৰ তলত যে দাগ হয় এইবোৰৰ কাৰণতে হয় বেছিকৈ। ম'বাইল আমি যেতিয়া ব্ৱহাৰ কৰো। তেতিয়া চকুৰ তল বিলাক আ আমাৰ মানে কলা পৰি যায় যাৰ ফলত মানে। ধৰা মুখৰ সুন্দৰ সুন্দৰৰতা ও তোমাৰ কম কমি আহে আৰু মই। পৰিয়ালত পৰিয়ালৰ। ভূমিকা দৈনন্দিন জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ পৰিয়ালে মানুহক মৰম সহায় আৰু। মানসিক শক্তি দিয়ে। সুখ দুখৰ সময়ত পৰিয় পৰিয়ালৰ সহায় অমূল্য়। আজি ধৰা বিহু বিহু বা বিভিন্ন তিথিত যেতি আমি পৰি এইটো পৰিলে আন। পৰিয়াল লগ পালো লগ পাওঁ। তেতিয়া কিমান ফুৰ্তি লাগে বা পৰিয়ালৰ সন্মুখত। সদায় আমি নিজৰ মনৰ কথা বিলাক খুলি ক'ব পাৰো এজনে সিজনক আনজনৰ মনৰ কথা। খুলিবব পাৰো সেয়ে মই ভাবো। পৰিয়ালৰ ভূমিকা মানে দৈনন্দিন জীনৰত গুৰুত্বপূৰ্ণ।
হয় তুমি ঠিকে কৈছা। অৱশেষত মই এটা কথাই কওঁ যে মোৰ মতে তোমাৰ সুশৃংখল আৰু স্বাস্থ্যকৰ দৈনন্দিন জীৱনে সুী আৰু সফল জীৱনৰ মূল চিয়ে আঠে যদি তুমি সুশৃংখল আৰু স্বাস্থ্য। স্বাস্থ্য পূৰ্ণতাৰ মানে দৈনন্দিন জীৱনত তুমি জীয়াব পাৰিছা। তুমি জীৱনত বহুত। সল হবা আৰু তুমি সুখীও হ'বা তুমি স্বাস্থ্যৱানো হব সময় সঠিক ব্যৱহাৰ কঠোৰ পৰিশ্ৰমৰ ভাল অবাসে জীৱন সদায় উন্নত উন্নত কৰি ৰাখে। গতিকে কি কয় মই আজি এই এই বিষয়টোৰ পৰা কথা পাতি কিনে যথেষ্টখিনি মোৰ অভিজ্ঞতা হ'ল, ভাল লাগিল, আৰু ময়ও ভাবো যে। আমাৰ উম নিশ্চয় কিবা লাভ হ'ব। এই কথোপকথনৰ পৰা আজি কাৰণে।
ঠিক আছে আজিলৈ সামৰো তেনেহলে ধন্যবাদ।
অ, ঠিক আছে দা ধন্যবাদ।